দিগদাৰ হে হ'ব বোলো। আৰু এনেকুৱা মানুহক লগত কৰবাত ফুৰিব লৈ যায় দিগ দাৰহে হ'ব বোলো, তাতেও বোলে বুক-চুক ফুলাই দিলে হৈছে আৰু।
তাকেতো সেইটোয়ে কৈছো অ। সেইটোৱে মই কৈছো বোলো হেৰি আমি দুজনী যোৱাটোত যাম বাৰু মই কথা নাই কাৰণ আমাক লগ লাগে। তেওঁ মানে আমি গ'লে মানে হেৰি কৰিব মই লো নাই মোৰ মতে থাকিম তাহা তাই আৰু তাই জীয়েকে তাইৰ মতে থাকিব আৰু তেনেকে থাকিব বুলি কৈছো আৰু আমি যিজনী যাব ন তাই তাইমতে ক মানুহজনে এনেকুৱা মানে ডমিনেটিং হয় মানে ত তাই ইচ্ছামতে কৰা
এই মাক ন মাক বোৰ অকমান হেয়ে আৰু।
সেইটোৱে, আৰু মানুহজনী-মানুহজনী অলপ কমপ্লিকেটেড মানে। কিবা অদ্ভুত কথাত খং কৰি পৰি থাকে মানে।
মোৰো বয়া আজি। হেৰি কৰিছে মই যোনজনী বাৰ লগত মানে আমি দুটাই মানে প্ৰেক্টিচ কৰো আৰু টাইমত তাত কৰে মই তাই তাইৰ তাত কৰো তেনেকুৱা, তাই বয় কিয়াল তাইতো ফৰ্টি প্লাছে হব। মাহঁততকেও ডাঙৰ মানে অলপমান বয়সত বিয়া হৈছে চাগে।
উম।
যি একজনীয়ে এতিয়াহে মেট্ৰিক দিব তেনেকুৱা তে এইকেইদিন মোৰ গা বেয়া কাৰণে অলপ ক্ষতি হ'ল ন ক্লাছবোৰ। যে তেওঁ মানে দুদিন নে তিনিদিন নাথাকে চছেটাৰ্ডে, চানডে এনেকে নাথাকে আৰু।
উম, উম।
এ ছাৰে ক'লে আৰু কি অ' আপুনি নথকা দুদিন গীতাশ্ৰীক মই বেলেগৰ লগত
বাই-বাই অ।
তেতিয়া মানে হাহাকাৰ লগাই দিছে, এ এনে হেৰি কিয় তাইক কি শিকাবা অকলে তুমি, তাইক অকলে কি শিকাবা, নতুন বস্তু শিকাবা নেকি? কেনেকুৱা কৰি উঠিছে যেন মানে মই কিবা বেলেগে শিকি লম আৰু মই মানে একদম মেকআপ আৰ্টিষ্ট হৈছে আমাৰ দুদিনতে যেনেকুৱা কৰিছে তাৰ পিছত বাৰে-বাৰে খুৱাই। মানে কথাাটো শুনাই আছে মই কিন্তু এদিনো ক্ষতি কৰা নাই। মানে মই যোন কেইদিন মই অহা নাই সেইকেইদিন ছাৰে তাইকো ক্লাছ কৰোৱা নাই।
উম, উম।
মানে সেইটো কথা শুনাই আছে আৰু মই কিন্তু এদিনো ক্ষতি কৰা নাই আজিলৈকে তেনেকে কৈ আছে তাৰ পিছত এ ক্লাছ শেষ হোৱাৰ আগে কি কি কয় অ হেৰি তুমি কিন্তু তাইক হেৰি নতুন বস্তু নিশিকাবা নতুন বস্তু নিশিকাবা নহ'লে মই ৰৈ যাম নহয় ৰৈ আৰে ভাই আমি ক'ৰবাত পলাই থৰি যাই আছো নতুন বস্ তো শিকালেও তোকো শিকাব এদিন পিছত শিকাব সেইটোয়ে কথা আৰু তেওঁ দুবছৰ আগতে ক্লাছ কৰি থোৱাই হয় এতিয়া খালি আকৌ নতুনকে প্ৰেক্ টিচৰ কাৰণে সোমাইছে আগতে আধাতে ৰৈ গৈছিল কাৰণে তাতে ইমান নাটক এনেকুৱা খং উঠিছে নহয় এই
তাকেইতো বুঢ়ীবোৰো বেছি নাযাওক সেইটোৱেটো
অ এনেকুৱা খং উঠিছে যেনেকুৱা কৰিছে যেন ছাৰে মোক বহুত কিবা বেলেগ বস্তু শিকাই দিব এদিনতে
তাকেটো তেনেকুৱাই কৰে মানুহ বিলাকে এতিয়া এওঁ মই যে লুনাক কৈ আছো যে অ মানে হেৰি কি মানে উ বুঢ়ী এজনীক মানে বাচ্ছা এজনীয়ে বুজাই থকা এটা হৈছে মানে ইয়াত
উম কাম নাই গুতে
সঁচা এতিয়া মানে আমি বাছ চুপ আছো যে আমি ফুৰিব যাব লাগে সেইটো কাৰণে আমি একো কোৱা নাই আৰু মানে আমি তলেই পৰি দিছো নহলে কেনচেল কৰি দিব ন কিবা কাৰণত তাতে পইচা দি থোৱা আছে আমি
উম ফৰি চুৰি অহাৰ পিছত পাত্তা নিদিবি হয়
উম তাৰ পিছত যি হব তাৰ পিছত ভালো হৈ যাব চাবি হা এসপ্তাহ মান লাগিব খুব বেছি কিবা ভালো হৈ যাব আমাৰ সেইটোও গম পাওঁ মোৰ লগতো একো লাগি থকা নাই মোৰ লগতো প্লেনিঙো কৰি আছে আনকি যোৱাৰ হা সেইবিলাকো প্লেনিং চলি আছে কিন্তু হাহতৰ লগত খং দৈত মানে সেই কৰি আছে দেখাই আছে
আচ্ছা হ'ব কেইদিনৰ কাৰণে যাব তাতে
এদিন ফিফটিনত গৈ ছিক্সটিনত গুইম মানে দুদিন আৰু এই এখন ৰিজৰ্ট এখন বুক কৰিছো চাইমিকা বুলি যে আছে যে
নাই বাৰ নামটো নাজানো দেখিলে হয়তো চিন পা কিমান কে লৈছে ৰুম
হে আঠ হাজাৰ
এ দুজনী হলে চাৰি হোজাৰ চাৰি হোজাৰ হ'ব
মানে এটাই ৰুম লৈছো এটা কটেজ লৈছো মানে সেই কটেজটোত আমি চাৰিটা মানুহ থাকিব পাৰো দুখন ডাবোল উম দুখন ডাবোল বেট হয়
তেতিয়াহলে চাৰিটা ডিভাইড কৰিলে বেছি হোৱা নাই চাগে
বেছি হোৱা নাই অ দুহেজাৰ মান পৰিব
অ তেতিয়াহলে বেয়া নহয় মই ভাবিলো এজনৰে চাৰি হাজাৰকে নেকি?
নহয় নহয় তেনেকে কৰিছো আৰু বা তেনেকে গাড়ীও তেনেকে তাই চিনাকি আছে দীপশিখাবাৰ
ফাইপ থাউজেণ্ড মানত হৈ যাব তেতিয়া হ'লে নেকি অ ঠিকে আছ
তেনেকে ভাল লগাখন বহুত ধুনীয়া ৰিজৰ্টখন মানে চাইনিকা গোটেই এটা এৰিয়া হয়। বহুত ভাল হয় মানে তই চাবি এবাৰ গুগলত মাৰি পেলায়। চাইমিকা বুলি। তাৰ ৰুম বিলাক এটা ভেলি ভিউ আছে এটা ষ্ট্ৰিম ভিউ আছে। ভেলি ভিউটো লৈছো আমি ষ্টিমটো মানে অলপ দূৰ হৈ যায়। এৰিয়াটো পৰা মানে, অলপ ষ্টিম টাইপ ন বস্তুটো। সেইটোল অলপ দিগদাৰো হয় বৰষুণৰ টাইমত মানুহ অহা যোৱা কৰিবলে।
অ।
কিন্তু বহুত ধুনীয়া হয়, সেইটো দখতে আমি চুপ আছো এতিয়া।
কেনচেল নকৰিব চাগে তে সিহঁতেও যদি পইচা দিছে ক'ত কেনচেল কৰিব
সেইটো কাৰণে মোৰ মতে নকৰে কাৰণ পইচা দিছে ন।
উম।
মানে মানুহজনী বহুত জেদি মানে টাইম লাগে মানুহজনী এনে ভালত বহুত ভাল হয় মানুহজনী।
উম।
কি ও এ এ এইবিলাক ক্ষেত্ৰত বহুত বেয়া আছে মানে।
উম।
তাই খং কৰিলে খং কিন্তু আমি যদি কোনোবাই খং কৰি বহি থাকোঁ মানে তাই কেলে খং কৰিম এনটা এনেকুৱা টাইপৰ।
উম।
কিন্তু কেয়াৰো কৰে বহুত কেয়াৰ কৰে কিন্তু। পৰহি মোক কিবা ক- ডাঙৰ ন মানে কেয়াৰিঙো হয় বাট কিছুমান ক্ষেত্ৰত বহুত চাইল্ডিষ্ট হয়।
উম।
পৰহি মোক কিবা কথা বহুত বেয়া এ খং উঠি আছিলে ৰাতিপুৱা একদম বেয়া মোচনত গ'লো নহয় তাৰপৰা শুহি আছে কি হ'ল কি হ'ল এনেকুৱা মানে দিনতটো শুধিলে যেতিয়ালৈকে ভাল হয় নে সুধি আছে আজি বাইদেউ আমাৰ আচলতে অহা নাই যে কিয় এনেকুৱা এনেকুৱা কি হ'ল কাক মাৰি থৈ আহিলি এইবিলাকে সুধি আছে মানে বু সুধে মানে নটিছ কৰে বস্তু বিলাক। মোৰ মানে ইয়াৰ লগত লাগি আছিলো মানুহ বেয়া হৈ আছিলে মানে।
তেওঁ লগত লাগিটো কান্দি দিওঁতেও সময় নালাগে।
উম অ সেইদিনাখন তেনেকুৱা অৱস্থা আছিলে ম ব তাৰপিছতে সুধি আছে ন বেছিকে সুধি থাকিলে মোৰ হেৰি ওলাই যায় কান্দা ওলাই যায়। বহুত কণ্ট্ৰল কৰিছো সিহঁতৰ আগত টো মই নাকান্দো ভাই।
মোৰ লগত যে হৈছিলে এবাৰ।
মই আজি সেইটো কথা লোনাক কৈছোঁ।
কানন্দি কানন্দি কল কৰি আছে।
আজি মই ৰাতিপুৱা তাক লোনাক অ সেইটো কথা মই আজি লোনাঅ কৈছোঁ। কৈছোঁ এনেকুৱা হৈছ- টোৱে বোলো মোৰ লগত সেইটো ৰিপিট হ'বলে আৰু বেছি টাইম নদৈলে সেইদিনাখন মৰ্ণিং নিলহ দান
দিনে মোৰ যে এনেকুৱা লাগিছিল মই মই কিবা এটা কৰিছিলো মই সেই এনেকে ক সেনেকুৱা কৰা অ মই মাৰাৰ কাৰণে কান্দা বুলি ভাবিছিলো কিন্তু কাৰণটো বেলেগ আছিল।
মই মাৰিলে কান্দিম নে?
তাও ওচকে বাদ মোঝে এ ঔৰ থাপ্পৰ মাৰনা চাহিয়ে থা। মিচৰ আগত কান্দি বহি আছে কাম নাই।
পিছত মই তোমাকো মাৰিলোঁ হয়, কান্দি, কান্দি মাৰিলোঁ হয়।
চালা মাৰা মাৰিয়ে কৰিলোঁ হয়। কান্দিছ যদি মোৰ মাৰ খাই কান।
ঠিক আছে মানে তই মানে কাৰ কেলে কানে মা খাই কান ন?
অ', মাৰ খাই কান বেলেগ কাৰণত কিয় কান্দিবি।
একো নকওঁ মই। বহুত ভাল লাগিলে শুনি। ৰিজু বা দাইলক পঢ়ি দিছোঁ মই।
ইউটিউবৰ বেছি ডাইলগ মাৰা হালাততে নাই একোৱো শুনা নাপায়।
ন তাই ডাইলগ মাৰিব পাৰে, মোক ভইছ মেছেজ দিয়েই ডাইলগ মাৰিছে অৰিজিনেল নৰ্মেল কল কৰি পেলাই মোক ডাইলগ মাৰি আছে তাই আজিৰ দিনত। তাই লগত বেয়া জমনি হৈছে, ইমান জমনি, জমনি ডাইলগ মাৰিছে তাই। কেনেকুৱা হাঁহিছো মই কিবা কিবি কৰি মেলি বেয়া ডাইলগ মাৰিছে, তই মোক এটা কাম কৰিবিনে মোলে চৰ্টছ চাই দিবি না চৰ্টছ।
কিবা হেৰি তাইপ মানে জীনচৰ নেকি?
ডেনিম হ'লেও হ'ব মানে এই যে বেজ কালাৰত পাই যে।
ময়ো কৈছোঁ এইটো হেৰি নিউমি আৰু চেইনত দেখিছিলোঁ ফ্লিপকাৰ্ট বা হেৰিত চোৱা নাই বাৰু চাম ৰ মৃন্তাত।
এবাৰ চাবিচোন বেছি ৰেঞ্জৰ নহয় আৰু ধৰ চাৰিশ মান টকাৰ।
অ', হেৰি অ', অলপ ঠাণ্ডা থাকিব নেকি সেইটো টাইমত?
ইমান নাথাকে আগষ্ট ন আগষ্টত অলপ নৰ্মেল।
অ', নহয় তাতে বৰষুণৰ একো ভৰষা নাই ন শ্বিলঙত সেইকাৰণে অ', এনে হাফ পেনে পিন্ধিবি নহয় চেফটি, চফটিৰ কাৰণে কিবা লৈ যাবি এটা।
লৈ যাম উম, লৈ যাম, লৈ যাম সেইটো লৈ যাম বাৰু। কিন্তু এনেই ৱাটাৰফল চৱাটাৰফলত যাওঁতে মানে হাফ পেনটো লগাই যাম বুলি ভাবিছোঁ। মই মানে সেইদিনাখন তাত দিছিলোঁ, অলিভ কালাৰত একদম পাতল আছিলে কিন্তু আহিছে বহুত ডাঠ কাল একদম গ্ৰীণ ডাৰ্ক গ্ৰীণ আহিছে, অ'। তাৰপিছত আৰু টাইট হৈছে মোলে, টুৱেণ্টি এইট চাইজ টাইট হৈছে, সেইটো মানে চাইজটোৱে নিমিলিছে মোৰ লগত। মই ঘুৰাই দিলোঁ আৰু এতিয়া মই বিচাৰি পোৱা নাই মোক হয় বিজ কালৰত লাগে নহয় অলিভ কালাৰত লাগে। এই দুটা কালাৰ নহ'লে এটা ব্ৰাউন টাইপত।
ফ্ৰন্ট চাইডৰ পৰা স্কাৰ্ট টাইপ দেখি বেকৰ পৰা হাফ পেন্টে হয়।
স্কটছ, স্কটছ।
অ', তেনেকুৱা ভাল লাগে সেইকেইটা।
ভাল লাগে বাৰু কিন্তু স্কাৰ্ট টাইপত নালাগে মোক।
নহয় এনে দেখিবলে আগৰ খিনি আৰু সেইটো কৈছোঁ।
গম পাইছোঁ অ', গম পাইছোঁ।
আৰু এই জীনচৰ এটা আছে দে এ এনেকে যে অকমান এটা চাইডে অকমান কোনাকে ওলাই থাকে। মানে ওপৰৰ পৰা এটা লেয়াৰ থাকে কুনাকে সেইটোও ভাল লাগে।
উম, উম, তাকে।
নেয়া ডিজাইন হে কোছ, কোছ।
চাবিচোন বাৰু কিবা এটা।
মই কিবা পালেহে মানে বিচাৰি ভাল লাগিলে দি আছো ৰ। পঠাম, কিবা এটা ক'ব ওলাইছিল। এ জৰ্জ বুলি কয় নেকি একেইটাত? ন জিন্চৰ যে হাফ পেন্টটো নহয় লং
থ্ৰী কোৱাটাৰ টাইপ যে অ জৰ্জ বুলি কয় সেইকেইটা।
জৰ্জ অ তেনেকুৱা ট্ৰাই কৰিব পাৰ টি-চাৰ্ট ভাল লাগিব তোক চোজাৰ লগত।
চুজ নিপিন্ধো পাই চুজ কিজন নিপিন্ধো ক্লগছ লৈ লম মই।
কি জোতা পিন্ধিবি গোতে ক্ৰ পিন্ধি থাকিবি কেনেকুৱা দেখিবচোন।
হব হেৰিটো কি জোতা মানে কি হ এইটো এই মোৰ লেতেৰাত মই জোতা লৈ যাম।
ব্লেক কালাৰ যোৰ নিবি আক।
হলেও লেতেৰা হব ন, কিন্তু চা ৱা ফল চতফালে গলে্ ক্লক জোৰ পিন্ধিলে মই ধুই দিব পাৰো জোতা যোৰ কত ধুই থাকিম তাত তিলে মেলিলে আ কৌ নিজৰে দিগদাৰ হ'ব।
সদায় কি সদায় এনি টাইম কি ৱাটাৰ ফলতে পিন্ধি থাকিবি নেকি?
নাথাকো অলপ ভাল চাই চাই ল'লে হ'ল।
জোতাৰ লগত ভাল লাগিব ফটোত। চপ্পল ছে জ্যাদা আচ্ছা লাগেগা।
এলেক্টাৰ ক্লজ মানে সেইটো যিটো মুখা কি বুলি কম।
গম পাইছো দে সেইটো যে পিন্ধি আহ যে।
সেইটোও নহয় খোলাটো নহয় যিটো ক্ৰক্স টাইপৰটো।
বন্ধটো অ বুজিছো তথাপি
চাওচোন ৰ দিব পাৰিলে লৈ যাম আছে এতিয়াও এমাহ বেছি আছে।
ট্ৰলি ট্ৰলি লৈ যাও ট্ৰলি লৈ যাও যদি পাৰিবি।
যদি সৰু ট্ৰলী নিব পাৰোঁ। তেতিয়া লৈ যাম তেতিয়া আছে উম।
অ', তেনেকুৱা হলে পাৰি।
উম পাৰি ন সেইটো? সেইটোৱে কৰি চাব লাগিব আৰু তাৰপিছত হেৰি বেগ নিয়া আছে। উম তেতিয়া লৈ যাম।
উম পিঠিত বেগ গৈ থকাতকে ট্ৰলী লৈ যোৱাই দাঙি মানে এটা এনে বেগ লৈ যাবি সৰু চাই য'ত মানে বাকী বিচাৰিছোঁ ৰম লবলে।
উম হম।
এটা আছে সৰু টিকলি এটা আছে সেইটোকে দিব।
চুলি কেইডাল ষ্ট্ৰেট কৰি লবি।
উম। ঠিক আছে চুলি ষ্ট্ৰেইট কৰিম, কৰিছিলে মই কথা পাতি আছো যে। সেইটো কাৰণে আৰু। চুলি কেইডাল বা হবই আৰু কাটি দিবা আহিলে। মানে তাত খাবই চাগে ন?
গা ধুই আহো ৰবা যদি